অ মোৰ ভাল তোমাৰ
মোৰো ভালেই দিয়া।
বাকী কি কৰি আছে
মই এনেই বিচনাত বাগৰি আছো তুমি
অ ময়ো এনে বাগৰিয়ে আছিলো
অ এতিয়া ওলাই আহিছা
অহ কিহৰ বিষয়
এ এনেই পাতো আৰু দিনটো কি কি কৰিলা কি খালা।
আজি কেইটাত উঠিছা তুমি
হেল্ল'।
হেল্ল'।
অঁ', কেইটাত উঠিছা আজি? অঁ', শুনিছো-শুনিছো কেইটা মানত উঠিছা?
চাৰে ন' অঁহ',। তুমি?
অঁহ', - তাৰ পাছত উঠি কিনে কি কি কৰিলা?
মই উঠি কিনাই গাটো ধুলো, গাটো ধুই কিনাই মই কম্পিউটাৰ ক্লাছত দৌৰিলো। কম্পিউটাৰ ক্লাছৰ পৰা- আকৌ মই লগৰজনীৰ ঘৰত সোমালো।
উম, হুম।
ফাৰ্ষ্টটে ঘৰৰ পৰা একদম ইমাৰজেঞ্চি ক'ল কৰিলে যে- বোলো আহ, ঘৰত কিবা হৈছে আহ। মই তাই ঘৰৰ পৰা দৌৰি-দৌৰি আহিলো। হেল্ল' অঁহ', - তাইৰ ঘৰৰ পৰা দৌৰি- কিনে মই হেৰি কি বুলি তাহাতে ক'লে ব'ল ফেন্ঞ্চি যাওঁ।
অ', মানে তুমি তাৰ পৰা ঘৰত আহিছা?
অঁহ', - তাৰপিছতে হেৰি সেই ফেঞ্চি গ'লো, ফেঞ্চিৰ পৰা বজাৰ। বজাৰ কৰি কেনে এতিয়া ঘৰত আহি ৰেষ্ট লৈছোঁ অলপ।
অঁহ', -অঁহ', - মানে তোমালোকে মানে বজাৰ যায়ে থাকা?
বজাৰ সেনেকে নাযাওঁ, এই জেঠীমাহ আহিলে'হে যাওঁ, এনেই নাযাওঁ।
অ', -অহ', - অহ', - মানে তোমাৰ জেঠীমা আহিছে?
অঁ', জেঠীমাহ আজি এসপ্তাহ হ'ল আহা।
অ' আচ্ছা।
অহাকালি যাব।
অ', ঠিকেই আছে।
অহ', -অঁহ', তোমাৰ, তুমি আজি কি কৰিলা দিনটো?
মই আজি উঠিলো, ভাল, উঠি পিনে- ফ্ৰেছ-ফ্ৰেছ, চাহ-তাহ খাই কিনে এনেই অলপমান- থাকিলো অলপ ফোনটো চালো। ফোনটো চোৱাৰ পিছত ভাত-চাত খাই কিনে টোপনি ধৰি আছিল। টোপনি মাৰিলো এক-দুই ঘন্টামান।
অ' দুইঘন্টামান টোপনি মাৰি দিলো তাৰ পিছতে এই লগৰ এজনীয়ে ক'ল কৰিলে তাইৰ লগত কথা পাতিলো।
অ'।
সেনেকে তাৰপিছত আকৌ মই টিউচন পঢ়াও ন?
অঁ।
টিউচনৰ ষ্টুডেণ্ট কেইটা আহিছে তাৰপিছত পঢ়ালো সিহঁতক।
অ', তোমাৰ আৰু টিউচনত মানে কেতিয়া-কেতিয়া টিউচন কৰা?
মই টাইম?
অঁ।
মই টিউচন মানে টাইমিংটো মানে কিবা চাৰিটাত- চাৰিটাৰ পৰা মানে ছয়টা নহ'লে বা চাৰে পাঁচটা লৈছে কৰাও।
চাৰিটাৰ পৰা চাৰে পাঁচটা।
অঁ
আৰু
আৰু দুটা ষ্টুডেন্ট একেলগে আহে আৰু এটা ষ্টুডেণ্ট দেৰিকে আহে আৰু।
অহ মানে এটা চাৰিটাৰ পৰা চাৰে পাঁচটা আৰু এটা আৰু এটা কেতিয়া কৰা?
এটা, নহয় দুটা ষ্টুডেণ্টক চাৰিটাৰ পৰা চাৰি পাঁচটালৈকে কৰাও।
অঁ
আৰু এটা কেতিয়াবা চাৰে ছয়টা কেতিয়াবা সাতটা।
অঁ
মানে মাকে কিবা কাম কৰে, কামৰ পৰা মানে আহাৰ সময়ত মানে বাচ্ছা টোক লৈ আহে আৰু একেলগে ঘৰত কোনো নাথাকে ন'।
অঁ
সেনেকে ওচৰতে থাকে, সেইকাৰণে ঘৰতে আমাক সোমাই কিনে গুচি যায় আৰু মাক।
অঁ।
উম সেয়াই আক, তাৰ পিছত পঢ়াও তাৰ পিছত পঢ়াই কিনি গুচি যায় আৰু সি।
হয়, অকলে যায়?
উম, অকলে যাই ওচৰৰে বাচ্ছা।
অঁ
উম, মানে কি কৰি থাকো বৰ হৈ থাকিলে সেইখিনিয় কৰি থাকো আৰু এনেকে।
অঁ, তুমি এনে কি কি চাবজেক্ট শিকোৱা?
এ অল চাবজেক্ট কৰা আৰু টো অল দুটা ষ্টুডেণ্টক অল চাবজেক্ট আৰু এটাক মেথছ শিকাই আছো।
অ।
সৰুৱে হয় ক্লাছ।
ক্লাছ কিমানৰ?
ক্লাছ ফাইভ ছিক্স আৰু
অ, ফাইভ চ, ময়ো শিকা ল মোৰ তাতো কোনো ষ্টুডেণ্টে নাহে।
অ, ন' সুধিবা তাকে। মানে অলপ সোধ পোছ কৰি মানে সোধ পো মানে সোধ পোছ কৰিবা। এইটো লাচো লাগে তথাপি কবা আৰু যে মই টিউশ্যন ঘৰত টিউশ্যন লাগিলে কবা‌ সেনেকে কবা তেতিয়া আহিব।
অঁ, তুমি হেৰি কেনেকে প্ৰথম যেতিয়া তুমি কৰিছিলা কেনেকে হেৰি কৰিছিলা মানে?
কেনেকে মানে ছাত্ৰীবোৰ বুজাই দিও।
অঁ
পইচা আছে ন, মুখস্থ লঁও লিখিও দিওঁ সেনেকে আৰু।
আৰু হেৰি তোমাৰ তাতে যে ক'লে যে হেৰি টিউশ্যন কৰোৱা তোমাক হেৰি কেনেকে মানে মাক দেউতাক সতে আহিছে যে আমাৰ এইয়াক এইবাৰ এইক টিউশ্যন কৰাই দিয়া।
মোৰ মাক মাক মানে কোনোবাই কৈছিল যে টিউশ্যন লাগে বুলি হা, আন্তি এজনী কৈছিলে তাৰপিছতে মায়ে কলে মোৰ মোক ক'লে আৰু যে এনেকে এনেকে মানে এটা ছোৱালী টিউশ্যন লাগে। তুমি তাৰ মাৰ লগত কথা পাতিবা সেনেকে কথা পাতিলো আন্টি টিউশ্যন কৰাবৈ। ওলা যদি দিয়ে মোক ক'ব। মই এনেকে ক'লোঁ তাছতে আৰু এনে কলে হব মই তোমাক তাতে দি দিম এনে ক'লে আৰু।
অঁ! মাকে দুহালে পিচে ওচৰৰে।
অঁ উচৰ হয় ন'।
অঁ এতিয়া যদি হেৰী এতিয়া যদি ইয়াৰ পৰা যদি কমেও যদি এক কিলোমিটাৰ দূৰ হ'লে হয়। চিয় লিলীলি
তেতিয়াও ভাবা অ নিদিলে হয় ওচৰ কাৰণে দিছে আৰু। একেই একেই ৰাস্তা গলি তো।
অঁ!
উমঁ তাক-
এহ এহেহে হোহ
আৰু- অঁ কি কয় এতিয়া উমঁ ভাত চাত বনাবনে ভাত বনাই আছে মায়ে?
ভাত বনাই আছে।
অঁ অঁ বনাই আছে।
এ হেৰি এটা কাম কৰিম দিয়া। এদিন হেৰি কলেজৰ পৰা অহাৰ টাইমত এই ৰাস্তাত যে কে এফ চি বহে
অঁ অঁ জানো জানো এ যে কি কয় কে এফ চি চিকেন থাকে ন।
অঁ অঁ ৰাস্তা স্ত্ৰিত কে কেফছি। আজি সেইটো আনি কিনে খালো ইমান টেষ্টি অ বহুত টষ্টি। লাগিছে মাহতে কৈছে কি কি ফিফটি ৰুপিজ।
অঁ সেই চান্মাৰীৰ পৰা লৈছে নেকি?
অঁ।
অঁ তাতে খাইছো মইও কি মজা লাগে কোণটো লৈছিলে লেকপিচ নে পপকৰ্ণ।
এ হেই লেগ পিচ পপকৰ্ণ নহয় এই সৰু সৰু।
অঁ সৰু সৰু আচ্ছা চিকেন পপকৰ্ন।
অঁ সেইবোৰ পৰ নিখেত।
অঁ পপকৰ্ন কৰাই হে হেই
বা বেলেগ নাম দেখোন এই।
তাকে খান দে তাতে ৰাস্তাটো জানা ন। এনে মানে অঁ অঁ মানে গাড়ী অহাৰ সময়তে দেখাই পায় ন।
হা।
মানে দেখা পাবই আৰু।
অঁ অঁ ৰাস্তাৰ কাষতে একদম কাষতে।
অঁ কাষতে জানো জানো অ।
নহয় হেৰি মানুহ বিলাকে ডাঙৰ ডাঙৰ কেফে হোটেল এইবিলাকত যায় আমি ৰাস্তাত যাম ৰাস্তাত হেৰিকে এফচি খাব যাচ অঁ চবে ছেভেন সষ্টাৰত যায় আমি টেন সষ্টাৰত যাম।
উমঁ আৰু কেষ্টটোতো চেমেই হয়।
অঁ বহুত সোৱাদ আছে দে মই খাই কেনে বহুত ভাল পাইছো আজি।
মোৰো ভাল লাগে জান খাম দিয়া।
অঁ হ'ব দিয়া এ হেৰি কলেজৰ পৰা ওলাই কিনে এদিন খাম দিয় কিন্তু এইবিলাক বস্তু কলেজৰ আগত বহিব লাগে তেতিয়া অন স্পট পাইছে।
অ'।
এইটো কলেজৰ আগত দিবও কনে দোকান।
উম উম কলেজৰ দোকান নে কি কলেজৰ ওচৰত খালি কিয় থাকিব ফোচকা থাকিব আইচ ক্ৰীম থাকিব।
অ', ফুচকা আহিছিল আৰু এই আচাৰ
অ', অ', আচাৰ ইমলি আচাৰ ইমলি জলফাই সেইবোৰ থাকিব আৰু তোৰ ওচৰত ফাষ্ট ফুডৰ দোকান থাকিবই পিঠা আৰুটো কিবা কিবি আছে উইংছ।
মোৰ হেৰি এই। মোৰ কিন্তু এই যদি এইটো কে এফ চিটো আহে। ষ্ট্ৰীট কে অ', ভাল লাগিল তেতিয়া ক কলেজ খনৰ পৰা ওলোৱাৰ লগে লগে কে এফ চি ও মাই
তেতি বহুত চেল হলে হয় কলেজৰ চবে খালে হয়।
উ তেতিয়া তেতিয়া বনাই তত নাপালে হয়। তাতে এ এক ঘন্টাত শেচ হৈ গ'লে হয়।
উম।
এ আৰু লাভো হলে হয় সেনেকে যোনে মানে বিক্ৰী কৰে। তিয়া কলে কলেজৰ সন্মুখত দোকানে নেকি এইবোৰ কলেজৰ সন্মুখত আইচ ক্ৰীমৰ ফুচকাৰ তাৰপিছত
অ', স আইছ ক্ৰীম চাইছ ক্ৰীম ত খাইয়ে থাকে বাচ্ছা বোৰে মানে কলেজৰ ষ্টুডেট ‍বোৰে। আইচকিম ফুচকা এই একদম ফুল আমাৰ কলেজৰ ষ্টুডেন্ট দি ভৰ্তি আৰু।
অ অ মই দে হেৰি কি বুলি এই আগতে মই স্কুলৰ পৰা আহোঁতে দেখিছিলো। কলেজৰ হেৰি কি বুলি কয় ল'ৰা ছোৱালী বিলাকে খাই থাকে। নহয় সিহঁত খোৱা দেখি মোৰ।
হাবা আৰু চ ময়ো খাম এনেকে।
মইতো ম মই এই স্কুলত থকাৰ পৰাই ভাবি আছিলো যে। এদিন মোৰো দিন আহিব এনে।
অ আহিব তো দে আকৌ।
সেই দিনতটো বহুত জল্দি আহি আছে নেকি।
উম এতিয়া আহি আছে আৰু লাহে লাহে লাহে লাহে মানে এতিয়া আহি পাবয়ে আৰু। এ জুনত জুলাই আছে আৰু।
অ', জুলাই মাহতো ত আছেই আৰু। বাৰু জুলাই মাহটো আছে অ'। মই ভাবিছো হেৰি ভাড়াঘৰ এটা চাওৱে নেকি কৰ'বাত ঘৰত। থাকিব নেকি।
অ ন এটা ভাড়াঘৰ হলে ভাল। ত মানে শান্তিৰ দৰে পঢ়িব পাৰা হাল্লা চিল্লা নাই।
অ মাহঁতৰো মানে হেৰি নাই প্ৰেচাৰ নাই।
তথাপি আৰু আমাক ক'ত আৰু দূৰত পঠাব।
উ আমাক পাৰিলে বান্ধি ৰাখিব খোজে।
ন ঠিক কৈছা।
আমাৰ মায় তো পাৰিলে কলেজ খতে আমাৰ ঘৰৰ এই। একদম মুখামুখি আনি দিব যাতে মায়ে চব চাই থাকিব পাৰে।
দিয়া আজিকালি এইখিনিয়ে ন
অ অ দিয়া হ'ব দিয়া।
অ দিয়া